অ', কি কৰিছা?
এই আছো, এনেই তুমি?
অঁ', ময়ো আছো এনেই, ভাত পানী খালা।
খালো খালো তুমি খালা।
অ', কি কিহৰ লগত?
ভাজি বনাইছিলে, এই পটল আলু ভাজি আৰু গাহৰি মাংস আনিছিলে।
আঁ
হেল্ল'? নেটৱৰ্ক নাই নেকি? নেটৱৰ্কটো নাই নেকি সুধিছো, নেটৱৰ্কটো? প্ৰব্লেম
এতিয়া শুনিছা?
অ', শুনিছো শুনিছো, কি বনালা?
আমাৰ এই কচুৰ তৰকাৰী।
সুদাই নেকি?
হা'?
হেল্ল'?
অঁ, শুনি আছোঁ।
বাকী ঠিকে আছা?
অঁ ঠিকে আছে, খবৰ খাতি কেনেকুৱা?
ভাল, ভাল তোমাৰ? হেল্ল'? হেল্ল'?
অ' তোমাৰ মাততো কিবা ভালকে অহা নাই ফাটি ফাটি আহিছে।
নেটৱৰ্ক নাই নেকি নেটটো নাই নেকি?
অ'।
হেল্ল'?
মোৰ আছে, তোমাৰ নাই চাগে।
অঁ ময়ো আছিলোঁ দে।
অ'।
বাকী গৰমটো কেনেকুৱা পাইছে গৰমটো?
আহ গৰম বহুত। দিনতো বহুত এতিয়াও পুৰা গৰমেই।
উ গৰমে এতিয়া গৰম ন য ন
দিনটো কেনেকুৱা গ'ল?
ঠিকেই গ'ল আৰু ঠিকে থাকে। এইবাৰ ক'তো ঘূৰিবলে যোৱা নাই এইবাৰ?
অঁ ঘূৰিব যোৱা নাই যামহে।
ডাব্লিং।
হা'?
ক'ত যাম বুলি ভাবিছানো?
তাকেই ক'ত যাওঁ জানো, জেগা বিচাৰিয়ে পোৱা নাই।
এইকন জেগাত যাব পাৰিটো।
হা'?
শিলং চাইডত যাব পাৰি কৈছো এতিয়া গৰমদিন ঠাণ্ডাত ঠাণ্ডা পৰিছে ন এতিয়া অলপ।
পাৰি বাৰু?
বাকী পঢ়িছা নে? হেল্ল?
তুমি ক'ত যাবা পিছে?
যি তাকে অ, শ্বিলঙলৈ ভাবিছো
হা, হা?
শ্বিলঙফালে যাওঁ নেকি? শ্বিলঙফালে যাম বুলি ভাবিছোঁ।
অ, অ।
উম,
শ্বিলঙত যাব পাৰি বাৰু ঠাণ্ডা এতিয়া। বহুত গৰমো দিছে। তাত ঠাণ্ডা হ'ব।
ভালে জাগাত থাকিব লাগিব। কলা হৈ যায় নহয়।
অ,
বাকী পঢ়া-শুনা।
পঢ়া শুনা নাই, মই ন নাই, নপঢ়ো এতিয়া।
এৰিলা নেকি স্কুল?
অ, এৰিলোঁ। তুমি?
মই, মই বাৰু পঢ়িও আছোঁ বাৰু, এনে কিবা বিজনেছ-চিজনেছ কৰি আছা নেকি?
বিজনেছ নাই একো নাই?
ভাবা নাই নেকি বাৰু। অঁ ভাবি আছোঁ বাৰু ময়ো।
অ কি কৰিবা?
সেই তাকে ভাবিছোঁ, এইটো মে যিটো লোকেট বস্তু বনাই যে,
হা হা?
এই লিকুইড চিষ্টেম বনাই যে তোমাৰ ধৰা হাৰ্পিক, এইবিলাক আৰু বাচন ধোৱা কিবাটো যে লি-লিকুইড টো যে।
অ অ।
এই সেইটো বস্তু মানে, ব্যৱহাৰ কৰিম বুলি ভাবি আছোঁ মানে।
অ অ।
এইটো ভাল বিজনেছ এইটো প্ৰফিতটো অকমান থাকে বাৰু। প্ৰফিতটোৰ লগত বাৰু প্ৰথমতেটো এনে ডাঙৰ বা সৰুয়ে ন। ইমানটো সৰুৰ পৰাৰ ডাঙৰ হয়নে? সেই প্ৰথমতে চাব লাগিব এবাৰ।
এই প্ৰফিট হোৱাটোৱে লাগে আৰু।
উম উম।
যিকোনো এটা কাম কৰিবলৈ হ'লেও প্ৰফিট হ'ব লাগে। তেতিয়া ভাল আৰু।
ভাল ভাল দিয়া। কিবা বস্তু তোমাক এনেও যিকোনো, যিকোনো বিজনেছ কৰা আগত মানে তুমিটো ইনভেষ্ট কৰিব লাগিব। হয়নে?
অ, ইনভেষ্টটো এনেও কৰিবই লাগে।
এতিয়া মই যিখিনি কাম কৰা হ'ল তোমাৰ বেংলোৰ চাইডৰ পৰা আহিব ঠিক আছে। তোমাৰ মুটামুটি আমি দহ হাজাৰ টকা যাব হয়নে প্ৰথমতে?
অ।
দহ হাজাৰ টকা মান ইনভেষ্ট কৰিব পেলে মানে বস্তুটো বনাম ঘৰতে।
অ।
ঘৰতে বনাই মানে এনেকুৱা গাঁৱত ধৰা এখন হ'লছেল দোকান য'ত-য'ত ডা-ডাঙৰ ডাঙৰ দোকান আছে আৰু।
অ তেনেকে পাৰি হ'লচেল বিলাকতো বিক্ৰী কৰিব পাৰি।
গোটেই বস্তু তাত ধৰা তোমাৰ এ এশ আশী টকা মান তোমাৰ যোনটোটো লিটো হাৰ্পিক বুলি কৈছোঁ। তাত তোমাৰ বটলত লিখা থাকিব, তোমাৰ দুশ টা মান লিখা থাকিব ঠিক আছে।
অঁ।
তাত তুমি, মোটামুটি ক'ব গ'লে তুমি এশ বিশ টকাকে বেচিলেও তোমাৰ লাভ চেন্নাই।
অহ।
তেনেকেতো পাৰি বাৰু।
অহ। উম।
আহ, তোমাৰ এ তোমাক কেনেকুৱা লাগিছে, এতিয়া প্ৰফিট হ'ব যেন লাগিছেনে নাই লগা?
তাকে প্ৰফিট হ'ব মানে এতিয়া বস্তুটো মই বাৰু কৰা নাই বাৰু ব্যৱসায়টো, কৰিম বুলি ভাবিছোঁ মানে এইটো এই আগষ্ট এক তাৰিখৰ পৰা।
অহ', অ'।
আগষ্টৰ তোমাৰ এইটো জুলাই বিশ তাৰিখ মান বস্তুতো মালখিনি আহি-আহ-আহি পাব মানে ঘৰত আৰু।
অহ', অহ'।
আগষ্টৰ এক তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম মানে বস্তুটো কামটো। তোমালোক মানে, তুমি ভাবিছানে কিবা-কিবি। হেল্ল'।
শুনিছা?
অহ, শুনি আছোঁ, শুনি আছোঁ। কোৱা?
অহ, তুমি যদি ভাবিছা প্ৰফিট হ'ব, তেতিয়াহ'লে কৰিব পাৰা।
উম, তাকেই।
হ'ব যেন যদি লাগিছে।
তাকে কথাটো ভা-ভাবাতো ভাবিছো বাৰু ঠিক আছে, মানে এইটো আৰু। ধৰা এতিয়া মানে অকলে অকণ বস্তুটো দিগদাৰ আৰু হয়েনে? যদি পাৰ্নাৰশ্বিপত কৰা যায় অকনমান ইটো বস্তুটো ভাল আৰু।
অহ, ভাল। পাৰ্টনাৰ এটা লাগে ধৰা।
হয়, হয়। মানে যিকোনো এটা তুমি ধৰা যিকোনো এটা ব্যয়ৱসাৰ কৰা আগত মানে অকলে নহয় মানে। কিছুমান কাম আছে বাৰু, কিছুমান কাম তোমাৰ অকলে কৰিব পাৰিবা তুমি। মানে বিজনেছৰ ক্ষেত্ৰত মানে অকণ তোমাৰ পাৰ্টনাৰশ্বিপত থাকিলে মানে অকণ ধৰা ধৰা ভাল আৰু তেতিয়া। বহুতখিনি সহায় হয়।
তেনেকুৱাত ভাল আৰু। পাৰ্টনাৰশ্বিপ এটা হ'লে ভাল।
সেইটোয়ে আৰু। তুমি এতিয়া কিমান লৈ পঢ়িলা লাষ্ট?
মই এইয়া, বি এ ত নাম লিখাইছিলোঁ।
উম।
তাৰপিছত নগ'লোঁ আৰু নাম লিখাই মেলি।
আচ্ছা, আচ্ছা। ফাষ্ট পৰা নগ'লা, ফাৰ্ষ্ট ছেমটো কৰিলা চাগে ন'।
অহ, ফাৰ্ষ্ট ছেম গ'লো, ছেকেণ্ড গ'লো আধা, তাৰপিছত নগ'লো আৰু মন নগ'লো আৰু। তুমি কিহত পঢ়ি আছা?
মই এতিয়া বি এ এবাৰ থাৰ্ড ছেম মানে থাৰ্ড ছেম এবাৰ। পাইছোঁ
ঠিকে আছে ভালকৈ পঢ়িবা। এম লৈ পঢ়িছানে নাই পঢ়া আকৌ?
নাই এতিয়া এম বুলি কব কাৰণ এতিয়া কি পঢ়াৰ কাৰ এ ডিগ্ৰীটো ভাবিছোঁ, ডিগ্ৰীটো যেনেকে কমপ্লিট কৰিব বুলি। এনেকুৱাত চাকৰি-তাকৰি মানে এনেকুৱা এম বুলি মানে বিজনেছতে ভাবিছোঁ বিজনেছকে ভাবিছোঁ কিবা এটা আৰু।
অহ। এম লৈ পঢ়িলে, পঢ়িলে ভাল আৰু।
সেইটো হয় বাৰু, যিকোনো এটা তুমি ধৰা এটা আজিকালি উম'। কেলে মানে কি জানা?
অ'।
মানে পঢ়া লগতে মানে তোমাৰ যোনটো মানে তোমাৰ যোনটো টেলেণ্ট। কেছে।
অ'।
তোমাৰ ধৰ স্পৰ্টতে হওঁক চাই, যিহ মানে যিকোনো হওঁক গেমতে, গেম। ত মানে যিকোন যিটো টেলেণ্ট তাত থাকিব লাগে মানে, এইবিলাক মানে পঢ়ি শুনিও মানে ইমান হেৰি নহয় বুইছা।
তাকে আৰু সেইটোৱে কথা।
উম' অকল কৈ থাকিলেও নহয় মানে আৰু তুমি ধৰা। কিছুমান কাম জানা, তুমি কৰা এইটো গাঁৱতে ধৰা ব্যৱসায়টো, আৰম্ভ কৰা, হয়নে? তুমি আন এটাক কোৱা যে, এইটো এইটো ব্যৱসায় ভাল। হয়নে? হেল্ল', শুনিছে নে?
শুনি আছো অ', কৈ থাকা তুমি।
অঁ, মানে সেনেকে কথাটো বস্তুটো আৰু।
অ' তেনেকে ঠিকে আছে বাৰু। আ এতিয়া বিচনেছটো কেইটাৰ পা ষ্টাৰ্ট কৰিবা?
বিজনেছটো মই ভাবিছো আগষ্টৰ এক তাৰিখৰ পৰা অপেনিং কৰিম।
হা, হা?
মানে এইটো আগষ্ট এক তাৰিখৰ পৰা অপেনিং কৰি বুলি ভাবিছো মই।
অঁ অঁ আগষ্ট ন'? অঁ ঠিকে আছে তেনে। কৰিব পাৰিবা।
বাকী ঘৰত কোন কোন আছে তোমালোকৰ?
উম, আমাৰ ঘৰত মা-দেউতা, ভণ্টি, মই, তোমালোকৰ?
আমাৰ মই, মা-দেউতা, মই।
অঁ। ভণ্টি নাই, ভন্টি বা দাদা, নহ'লে বাইদেউ?
নাই, নাই, নাই, নাই। দাদা আছে মানে, বর্তাৰ দাদা আছে।
অ', অ'।
বৰ্তাৰ দাদা আছে, বাইদেউ আছে। আজিম কিবা কৰি আছে নেকি, আপুনি এতিয়া?
হা, হা?
কিবা কৰি আছা নি কৈছো?
অঁ মই?
উম'।
নাই, নাই, একো কৰা নাই বাৰু।
ভাত পানী বনালে? হেল্ল'? হেল্ল'?
হেল্ল'?
মানে মাততো যোৱা নাই নেকি মোৰ?
তাৰ মাতটো মানে, নেটৱৰ্কটো প্ৰব্লেম হৈ আছে অলপ।
তোমাৰে নেটৱৰ্ক প্ৰব্লেম নে? মোৰে নেজানো খালী
কিন্ত মোৰ তাত ভালকে তোমাৰটো কিন্তু মোৰ তাত ভালকে মাত আহিছে দেই।
অ' তোমাৰে মাতটো মানে ফাটি ফাটি আহিছে আৰু অলপ।
নেটৱৰ্ক নাই নেকি?
অ' তোমালোকৰ ফালে নাই চাগে দেই।
অ'
হেল্ল'
কোৱা হেল্ল'
হেল্ল' শুনিছানে?
মই শুনি আছো বোলো।
ঠিক আছে হ'ব দিয়া ন'।
অ' দিয়া ঠিক আছে, কালি ফোন কৰিম ন'।